হৱ। হেল্ল' হেল্ল'!
হেল্ল'
অ' কি খবৰ?
কোৱা
আ' কি খবৰ?
আছো ভালে তোমাৰ?
অ' মোৰ ভালকীয়া।
অ'
উম কি কৰি আছা?
আছৰবা এনে তুমি?
মইও বিচনাতে শুই আছো।
আতচ্ছা।
উম'
উম'।
কি নো কথা পাতিম।
হা হা
আজি খেলা কথা পাটো বলা খেলা
ঠিক আছে, এক ছেকেণ্ড ৰবা হা, এক ছেকেণ্ড। অ' কোৱা?
অ' তুমি মানে কি চেনিট বেছি ভাল পোৱা?
মই তোমাৰ মই হেনেক ইচপৰটচ ইমান ইনষ্টাৰেচেটটে নহয় মানে। তোমাৰ ফুটবল খেলি পাইছো, দেন তোমাৰ বেট-বেট বেডমিন্টন খেলি পাইছো। দেন তোমাৰ ভলীবল চৰি ভলীবল খেলিছো, বাস্কেটবল খেলিছো। যেনে কৰে যাচষ্ট এনে মানে যোৱা দেই সৰুটে টো বহুত কিবা কিবি খেলী ছো দীয়া ছোন তুমি?
বেটমিন্তন খেলি ভাল পায় ন? মোৰ মানে ইন্ত্ৰেচন নাই।
হম হম, মই আকৌ লুডুত লুডুত মইয়ো লুডুত ইমান মানে ইন্টাৰেষ্টেড হয়। বাত কেৰামো খেলো আৰু মানে কেৰম খেলো ভাল লাগে আৰু।
উম।
বাকী আৰু বেলেগ কিবা-কিবা গেম খেলা আৰু বেলেগ?
উম, সৰুতে যে কি কি খেলিছিলো হিচাপ নাই দৌৰা-দৌৰ
তৰা
আহ, ভাত বনোৱা কিবা-কিবি এইবোৰ, উম। আৰু যে এটা কিবা আছ ছিলে যে মানে অ' পানী, মিট্টি কিবা এনেকুৱা এটা গেম আছিল নহয়। আগফালে-আগফালে পানী পিছফালে কিবা এনেকুৱা টাইপ।
তুমি বৰফ পানি কৰা।
অ' পানী বৰফ, অ' অ' অ' কি কি যে। শুনিছিলো আৰু যে কিবা এটা আছিলে যে তোমাৰ অ, কালাৰ-কালাৰ ল যোনটো কালাৰ কোৱা সেইটো কালাৰ য চুজ মানে কৰ'ৰবাত মানে ধৰিব লাগে আৰু অ এইটো কালাৰ।
মজ চালছিলিলো উম, পোৰা স্কুল লাইফত থঠিক আছিলো ভাল লাগিছিল ন।
অ, স্কুলতো খেলিছিলো আৰু ঘৰতো সৰু থাকোতে লগৰ-লগৰ ওচৰৰ ঘৰতো খেলিছিলো যাই।
তেনেকুৱা খেলি ভাল লাগে। তাকে আৰু কি কয় এই বেছিকে মানে সৰু কালত টৰ্না টফি খেলিছিলো আৰু
অ', অ', আৰু যে আমি দৰা কইনাও খেলিছো ছিলো মা-মা-মা-মা, দেউতা, বোৱাৰী এইবোৰ যে খেলিছিলো বাপৰে।
অ, তাৰপিছত ঘৰ-ঘৰ হয় খানা বনোৱা মাতেতিদি যে আমি যে খানা বনাওঁ ন।
বনাও অ একদম কাপোৰ চাপোৰ পিন্ধি যে বাপৰে।
আচ্চা। সেইবোৰৰ বহুত সেইবোৰ কি দিন আছিল ন।
উম, বাপৰে। আৰু যে আমি যে উম, আৰু আৰু যে তোমাৰ মানে মাষ্টৰ যে ধৰা আমি অকলে আৰু এনে এক্টিংবোৰ যে মাছ পিছত লাঠি এডাল লৈ কিনে যে মানে-মানে-মানে পঢ়াও যে হোমৱৰ্ক নকৰিলে গালি পাৰো সেইবোৰ যে খেলিছিলো অকলে-অকলে উম,
ত মানে অ এতিয়া আৰু এইবোৰ খেলিলও ভাল নালাগে মোবাইলতে। খেলো আৰু
অ মোবাইল আজিকালো মোবাইলতো চব গেম ওলাইছে বাৰু
উ কিমান নতুন নতুন গম আছে টেম্পল
অ উম আগতে আমি সুতলা বনাইম মানে ঘৰতে কিবা তোলা চোুলা দি কাপোৰ দি পুতলা বনাইছিলো আজিকালিতো বাৰিবি ডলছৰ ওলাইছে ফোনতো বাৰিবি গেম খেলে পুতলাও ওলাইছে আজিকালি।
উ পতালা ওলাইছে সেইবোৰে খেলো আৰু লৰাবোৰ ভাল আৰু দৰাবোৰতো দৰা দৰি কৰি থাকিব
অ
টাকে
তাৰপতো এতিয়াও খেলা ৰবাচোন ফিচাৰে কিবা কিবি এইবোৰ যে ফিচাৰতে ব্যৱস্থাই এনিটাইম।
ফিফাহত পি জি নাই।
উম মাপ উম হেগ সেই সেই ফিৰহে দুটা গেম খেলিব দিলে আৰু একো নালাগে। চব পাহৰি যায় মানে গোটেই সময় সেই শুই থাকিব মানে আচৰিত।
আচৰিত মানে কোনোবা যে মানুহ আছে। সেইটো নাজানা
সচাগে কি কবাৰ।
কৰিয়ে লাভ নাই আৰু কিবা ক'ব পালে আৰু খং কৰিবহি।
অ, অ, আমি কিবা গ'লে আৰু কৰৰ ভাগিনটো গেমটো খেলো ৰবা।
উম উ
একদম ফ্ৰী ফায়াৰ পাাগল আৰু নহ উম।
কি আৰু ঘৰত বহি মোবাইল চাই থাক ৰীল চাই থাক।
অ আমাৰতো হেই কাম। অ মই গান শুনি খুব ভাল পাওঁ দে তুমি।
অ ময়ো গান শনি ভাল লাগে। কিন্তু ইমান মানে হেডফোনটো কাণত সোমাই থলে আকৌ কাণটো বিষাই ন।
অ মানে নহয় ব মানে যদি অলপ অলপ সৰু সৰু আৱাজ যদি শুনা আৰু। তুমি তুমি এনে কেতিয়া কেতিয়া গান শুনা।
উম। মোৰ মানে ৰাতি কেতিয়াবা শুনিব মন। কিন্তু ৰাতি কোনো নালাগে দুপৰীয়া মানে টাইম নাই আৰু।
আচ্ছা
হা
মোৰো মই সেনে মানে মই বেছিভাগ তোমাৰ খোৱাৰ সময়ত ৰাতিয়ে মানে হেডফোন লগাই মানে। গান শুনি শু আৰু একদম টোপনি আহে মানে আৰু ধৰা দিনতো সেনেকে। এনে বহি আছো যদি গধূলি সময় শুনিলো ত বেছিভাগ মই মানে কিবা য তোমাৰ মুভি। চালো বা চিৰিজ চালো মোৰ মানে সেনেকৈ তাৰ মানে হেৰি হয় আৰু।
অ
উম গান শুনা যায় মানে হেডফোনত গান শুনি মানে বেছি ভাল লাগে। মানুহে ফোনত শুনাতকে।
আৰু এনেই তুমি সৰু কালত তুমি বেছিকে কি খেলা খেলিছিলা।
দৌৰা-দৌৰি, চাইকেল চলাই চলাই ৰেচিং কৰা। তাৰ পিছত তোমাৰ লাইক বেলেগৰ ঘৰত যায় সেনেকে আৰু মানে। অ আমি মানে আগতে কি জানো আগতে আমি কাজিয়াও কৰিছো মানে। মানে কাইণ্ড মানে চাও আৰু অ মানে কোনে কিমান কাজিয়া কৰিব পাৰে এতিয়াও নহয়।
আপোনাৰ কাজিয়া কৰা মানে খোলো।
খং আছে কোনে কিমান সময় কাজিয়াৰ পৰা যদি হাঁহি দিছা তুমি আউট মানে। আৰু যদি কাজিয়া কৰি আছে তেনেহ'লে মানে মানে। শিকিব পাৰিবা আৰু একুৱা আৰু বহুত খেলিছো। কিন্তু বেছি ভাগ তোমাৰ এইবোৰ ভাগ। ৰন্ধা বা কিবা কিবি ঘৰ ঘৰ খেলাই খেলিছো দে বহুত এইবোৰ।
অ ঘৰততে এইেইটোৰে খেলা গৈছিলি।
উম তুমি
তে ভাত ৰান্ধা ঘৰ ঘৰ। টিচাৰ টিচাৰ খেলিছিলো। অ
আৰু যে বাচ্ছা বাচ্ছা হোৱাও যে খেলো যে। প্ৰেগ্নে কিনে অ অ গাৰু পেটত যে গাৰু সোমাই লওঁ বাপৰে এ খে দিছিলো ভাল আছিলে দেই সেইবোৰ সময় বহুত মনত পৰে এতিয়াও
আকিট তেতিয়া এইবোৰ খেলা মানে মনত নাই হ খেলিবোৰ মনো নাযায়
হ হা
সেইবোৰ খেলিব এতিয়া মনো নাযায়।
অঁ আগতে মানে খেলিছিলো যদিও মানে আগতে আমাৰ মটিভে আছিলে স্কুলৰ পৰা আহিলো। আহি মানে আৰু খেলিমে ভাগ পানী খাই আৰু মানে সময় নাই।
আহঁ। হেল্ল',
হেল্ল ' শুনিছা?
অঁ কি হয়? পাহৰিলি নেকি!
বিয়া নহলে আজি।
ঠিক আছে দিয়া।
বিয়া বাৰু